আজি নি বজাৰৰ পৰা কথাটো দিয়া, তে মই প্ৰথম সুধিব বিচাৰিছোঁ তুমি বজাৰ কৰি ভাল পোৱানে?
হয় হয়, বজাৰ কৰি ভাল পাওঁ। হয় হয়, মই বজাৰ
অ', মন অ', মইও বজাৰ কৰি ভাল পাওঁ, এনে তুমি এই বজাৰ কৰিলে অকলে কৰা নে নিজৰ বন্ধু বোৰৰ লগত কৰা?
অ', বজাৰ মই কবলৈ গলে অ', যিটো মোৰ নিজৰ পৰিজন হয় সৈতে মই নিজে কৰো আৰু কেতিয়াবা বন্ধু বিলাকৰ লগতো কৰা হয়, অ', বিশেষকৈ কব গলে পূজা বিশেষৰ লগত পূজা বিশেষ থাকিলে আমি বন্ধু ভিলকাই একেলগে অ', ব যাৰ কৰোঁ।
হয়, মই-মইও নিম নি নিজৰ লাগতিয় বসবস্তুবোৰ নিজে বজাৰ কৰোঁ আৰু বাকী কিবা চব্জি যা কিবা কিনিব থাকিলে পেকেটিয় বস্তু সেইবোৰ মই নিজৰ পৰিয়ালত কৰো কাৰণ মই ইমান চব্জি বিশৈ নাজানো। বাকী মই লগৰ লগত তুমি যেনেকৈ ক'লা কি উৎসৱ কিবা আহিলে একেলগে গৈ বজাৰ কৰা যেনেকে কাপোৰ পেন তেতিয়া মই বন্ধুবোৰৰ লগতেই যাওঁ। বাকী তাৰ পিছত মই সুধিব বিচাৰিছোঁ তুমি ব বজাৰ কৰিলে খুব ঘৰৰ কিমান বজাৰ কৰা, মানে তুমি চবজি এইবোৰ বজাৰ কৰি পোৱা নে তোমাৰ পৰিয়ালে পঠাই নে তুমি বেছি ভাগ নিজৰে বস্তু বজাৰ কৰা?
অ', হয় মই ইয়াৰে উত্তৰটো দি লওঁ আহ' মই কব আহ' মই এনেকুৱা মোক পৰিয়ালে এনে অ', ঘৰচীয়া ঘৰৰ বস্তু বজাৰ কৰিবলৈ নপঠাই অ', মোৰ নিজৰ লাগতিয়াল বস্তু খিনিয়ে মই অ', যাওঁ কবলৈ গলে আৰু কেতিয়াবা প্ৰয়োজন বিশেষকৈ মই যাব লগা হয় অ', আৰু মই অ', এইটো তোমাক এটা সুধিব বিচাৰিছিলো যে তুমি কি কৰি ভাল পোৱা, মানে তোমাক কি কৰিব দিয়ে?
মই কলে, মইতো মোৰ কাৰণে আমাৰ ঘৰৰ কাষতেই মানে বজাৰৰ এটা সেই দোকান আছে তো' মই তেওঁ মোক মানে এ মানে মাহ'তে এতিয়া কামত ব্যস্ত থাকে কাৰণে মোকে কৰিব দিয়ে। এতিয়া মই এতিয়া এইবোৰ মানে, বজাৰ কৰি কৰি নিজৰ পৰিয়াল লগৰ লগত মানে শিকিছোঁ তে এতিয়া ভাবিছোঁ মই মানে এ বজাৰ পথাই মানে চবজী কিবা পেকটিয়া বস্তুৱেই হওঁক, যেনকে জিৰা বা কিবা মছলাই হওঁক বাকী আকৌ চবজিৰ ভিতৰত কবি, গাজৰ এই সেইবোৰ মানে মই নিজে কৰোঁ। বাকী নিজৰ লাগতিয়া তাৰে লৈ একেলগে কিনো। তাৰ পিছত মই তোমাক সুধিব বিচাৰিছোঁ তো'তুমি এনে বেছিভাগ অকলে বজাৰ কৰি ভাল পোৱা য়া নিজৰ লগত কৈ মানে বেলেগৰ লগত কৰি ভাল পোৱা?
অ', অ' নাই-নাই মই অ'। নিজে অকলে কৰিয়ে ভাল পাওঁ বেছি, বেছিভাগ সময় অ', কাৰণ তেতিয়া অলপ সময়ো কম লাগে অ', আৰু তোমাৰ খৰচটো অলপ কম হয়, মই নিজে কৰি ভাল পাওঁ।
অই? মইও তো অ', কোৱা।
অ', মই কব বিচাৰিছিলো মোৰ এটা প্ৰশ্ন আছিল তোমালে।
অ'।
অ', মই কব বিচাৰিছিলো তুমি অ', অনলাইন শ্বপিং কৰি ভাল পোৱা নে অফলাইন শ্বপিং কৰি ভাল পোৱা।
অ', এইটো প্ৰশ্নটো বৰ ভাল সুধিলা, মই বেছিভাগ সঁচাই কম যদি এতিয়া অনলাইন শ্বপিং কৰি অলপ বেছি ভাল পাও কাৰণ অনলাইন শ্বপিংত কি হয় আমি বেছি মানে বস্তুবোৰ মানে ভালকে মানে চাই পেলাই কিনিব পাৰো। কিন্তু অফলাইন এ মানে বজাৰ কৰিলে কি হয়, মানে যি বস্তু মানে দোকান খেনত থাকে সেই তাৰে ভিতৰতে এটা লব লাগে সেইটো কাৰণে আমি ইমান মানে ভালকে মানে ভাবি চিন্তি মানে বস্তুতটো ল'ব নোৱাৰো এতিয়া অনলাইনত মানে কিনিলে আমাক ইমান মানে দোকানীয়ে ইমান মানে সেই নকৰে প্ৰভাৱ নিদিয়ে। তেতিয়া আমি নিজে স্থিৰ ভাৱে ভ মনেৰে ভাবিবলে বস্তুবোৰ মানে লব পাৰো, সেইটো কাৰণে মই বেছি ভাগ অনলাইন শ্বপিং ভাল পাওঁ, আৰু অনলাইন শ্বপিঙত আমি কি কয় অলপমান বস্তুবোৰ যেনে কাপোৰ এইবোৰ অলপমান কম কম দামৰ পাওঁ কিন্তু অফলাইন শ্বপিং এইবোৰ বস্তু মানে ইমান মানে আমি দা দামি মানে দামতে কিনিব লগা হয়, বাকী এনে ব এনে যদি ঘৰৰ কিবা বস্তু থাকে তেতিয়া হ'লে মানে অফলাইনতে মই কৰো, বাকী তুমি কোৱা তুমি কোৱা তুমি অনলাইন ভাল পোৱা? নে অফলাইনত শ্বপিং কৰি বেছি ভাল পোৱা?
অ', হয়, আম মই ক'বলৈ গ'লে বজাৰ কৰি ভাল পাওঁ। আহ কিছমান কিমান বিশেষ বস্তু যিটো বস্তু তমাৰ অফলাইন মাৰ্কেট পোৱা নাযায়, সেইবোৰ মই তোমাৰ অনলাইন চাব চাওঁ আৰু অনলাইন কিনিবলৈ ট্ৰাই কৰো। আৰু যেতিয়া কিছুমান ধৰা সামগ্ৰী তোমাৰ ঘৰৰ সামগ্ৰী খোৱা বতোৱা সামগ্ৰী সেইবোৰ মই বিশেষকে অফলাইনৰ পৰাই লব চেষ্টা কৰো, কাৰণ আহ কেতিয়াবা কেতিয়াবা বস্তুবোৰ বেয়াও আহ অহা দেখা গৈছে আহ ত' মই ভাবো যে খোৱা বস্তুবোৰ অফ
হয়-হয় তুমটো বৰ সত্য কথা ক'লা। আৰু তুমি ঠিকে কৈছা কি অফলাইন শ্বপিংত কিছুমান মানে চাই ভালকে মানে বস্তুটো চাই চিন্তি লব পাৰো, কিন্তু আমি অনলাইন শ্বপিংত যেনেকে কৰি কলা তুমি বস্তু ভালকে বিস্তাৰকে আমি চাব নোৱাৰো। তে গম নাপাম আমি কি বস্তু কিনি দিছো কেনেকে বস্তুটো সেনেকুৱাই নে যেনেকে আমি দেখিছো অনলাইনত, এইটো তুমি বৰ সত্য কথা কলা বাকী মই তোমাক এটা সুধিব আছিলে তুমি বেছিভাগ এ কি কয় যেনেকে ক'লা তুমি অনলাইন শ্বপিঙত তোমাৰ দামটো কমত পোৱা, এতিয়া তুমি সেইটো তোমাক কিমান প্ৰভাৱ কৰে মানে তুমি অনলাইন অফলাইনৰ মাজত?
আহ, হয়, তুমি ভাল প্ৰশ্ন কৰিলা। এ বহুত প্ৰভাৱ পেলাই, তোমাৰ চাবা কেতিয়াবা কিছুমান সামগ্ৰী ধৰা তোমাৰ এপ এ পি এল আছে কিন্তু কবলৈ গলে দামৰ ক্ষেত্ৰত তোমাৰ মই ভাবো যে অনলাইন মাৰ্কেট মই ভাবো যে
হয়, উম। কি বুজা
হয়, মই তোমাক এটা সুধিব বিচাৰিছিলো আ বজাৰ প্ৰাইজ বোৰ যিবোৰ থাকে সেইবোৰ তুমি অ কম্পেয়াৰ কৰা নে যে এইখন দুকানত এইটোত পাইছো বা সেইখন দোকানত এইটোত পাইছো।
হয়-হয়। ইটা যদি মোৰ লগত সময় থাকে তেতিয়া হ'লে মই ভালকে মানে বেলেগ মানে কেইবাখান দোকানত যাই মানে চাওঁ মানে দামবোৰ, দামবোৰ যদি মই দেখো এখনত-এখনতকে কম তেতিয়াহ'লে মই যেতিয়া মই মানে যেতিয়া মানে বেলেগকে আৰু কেতিয়াবা লগা হয় মই সেইখন দোকানতে যাওঁ যোনখনত মানে প্ৰথমতে ম কমত পাইছিলো। সেইটোৱে মই মানে এইটো মানে চাওঁ মানে কোনখন দোকানত কিমান দামত দি আছে, কবাত যদি বেছি কমত দি আছে মই সেইখনতে যাওঁ। বাকী তুমি এইটো কৰা নে?
অ', হয়। মই এইটো প্ৰায়ে কৰো, ক'বলৈ গ'লে অফলাইন যেতিয়া বজাৰ কৰিব যাওঁ তেতিয়া মই এই কামটো কৰো অনলাইন বাৰু এটো কৰা নহয়। অহ অফলাইনত যেতিয়া তোমাৰ বজাৰ কৰো তেতিয়া হয়, এটো কৰা হয়। কম্পেয়াৰ কৰা হয় প্ৰাইজটো, হয়।
হয়। বাকী মই সুধিব পাৰিছো, তুমি এনে উৎসৱৰ সময়ত এ বজাৰ কৰা নে, কাপোৰৰ সেই কাপোৰ সেইবোৰ কিনা নে, উৎসৱৰ সময়ত নে, এনে নহয় মানে এনে কিনা নে? উৎসৱৰ সময়ত মানে ইমান মানে ইমান কাপোৰ মানে ইমান ভাও নিদিয়া মানে গ কিনিব লাগিব এ কিছুমান থাকে ন উৎসৱ সময়ত কাপোৰ কিনে
আ নাই মোৰ তেনেকে এনেকুৱা একো মানে আহ কাপোৰ কিনাক লৈ মানে বিশেষ দিন বা সেই উৎসৱ বুলি নাভাবো, মোৰ যেতিয়া মোৰ নিজক প্ৰয়োজন হয় যে মোক লগা হৈছে তেতিয়া মই কিনিবলৈ চে চ কৰো আৰু উৎসৱতো কিনা হয় এটা নিজৰ পৰম্পৰা ৰক্ষা কৰা হয় যে আমাৰ আমাৰ সমাজত আছে ন এইটো যে এইটো নতুন কাপোৰ কিনিব লাগে এনেকুৱা এনেকুৱা অ ত' তেতিয়া কৰা যায় কিন্তু মই সেইটো বিশেষ মহত্ব নিদিওঁ যেতিয়া মোৰ নিজৰ বেছি প্ৰয়োজন হয় মই তেতিয়া আহ কিনিবলৈ চেষ্টা কৰো হয়
হয় বাকী মইয়ো সেটোৱে কৰিছো, মই উৎসৱৰ সময়ত বেছিভাগ কিনা নহয় এনে কেতিয়াবা আৰু দে বেছিভাগ দূৰ্গা পুজাতে লোৱা হয়, বাকী দেৱালী ইয়া কিবা হলি হওক, তেতিয়া মই নলও দুৰ্গা পূজাত মানে মোৰ এটা নিয়ম এ লোৱা যাই নিয়মতটো আৰু পালন কৰো, বাকি তুমি কিবা সুধিব বিচাৰিছানে বেলেগ
অ অ মই সুধিব বিচাৰিছিলোঁ তুমি যে ক'লা তুমি অনলাইন শ্বপিং কৰা আ তুমি অনলাইন শ্বপিং আ এনে কি মাৰ্কেটৰ দ্বাৰা ধৰিলোৱা আজিকালি বহুত তোমাৰ শ্বপিং এপ আছে সেইবিলাক কি বিলাক ইউজ কৰা তুমি?
অ মই অনলাইন শ্বপিং এপৰ ভিতৰত মই বেছিভাগ এমেজন আৰু ফ্লিপকাৰ্টে ব্যৱহাৰ কৰোঁ, আৰু কাপোৰৰ ক্ষেত্ৰত মই মিন্ত্ৰাও ইউজ কৰো, কাৰণ মানে মিন্ত্ৰাত মানে কাপোৰবোৰ মানে অলপমান বেছি মানে ভাল থাকে, আৰু মানে বেছি আমি মানে বহুত মানে ধৰণৰ দামৰ থাকে, মানে কিন্তু এইগিটা এমেজন, ফ্লিপকাৰ্ট ৰ মানে কাপোৰতো ইমান মানে ভালকে মানে মই ইমান ভাল বুলি নাভাবোঁ, বাকি তাতে ভাল যদি থাকে মানে মোৰ মানে নিজৰ সেইটো মানে ভাৱ, এনেই মই বাকি বাহিৰা যেনেকে বস্তু ঘৰৰ বস্তু লগা হ যেনেকে ভাবা কি এ অভেন অ বস্তু বিলাক ঘৰৰ বস্তু লগা হয়। যেনেকে ধৰা কি অ, ভেন লগা হয়। য়া ফেন লগা হ'ল সেইবোৰ ইলেক্ট্ৰনিক মানে বস্তুবোৰ যিবোৰ এ কাৰেন্টত চলে। সেইবোৰ মানে মই এমেজন বা ফ্লিপকাৰ্টৰ পৰা লওঁ। এনে তুমি কি কয় বেছিভাগ এ।। কি, কি এপ্? ব্যৱহাৰ কৰা এ অনলাইন শ্বপিংৰ কাৰণে
অ হয় মই এই, মই এই ক'বলৈ বিচাৰিছো যে মই যি য ফ্লিপকাৰ্ট টো মোৰ বেছিকে ইউচ কৰা হয়। আ তোমাৰ আ যিকোনো বস্তুৱেই হওক আ যিটো বস্তু মই অকণমান দামটো কমত পাওঁ, মই ফ্লিপকাৰ্টৰ পৰাই লওঁ। আৰু কাপোৰ কবলৈ গলে মই তুমি যেনেকে ক'লা আৰু কাপোৰ ক'বলৈ গ'লে মই আ তুমি যেনেকে ক'লা মিন্টাৰ পৰাই মই কাপোৰ কিনিবলৈ ট্ৰাই কৰো। বাকী মিন্টা আৰু ফ্লিপকাৰ্ট এই দুটাই মোৰ পছন্দৰ বুলি ক'ব লাগিব।
অ। তুমি এনেই ব ব বজাৰ যি কৰা তুমি এনে কি বেছি ভাগ কিনা নে কেতিয়াবা কেতিয়াবাহে বজাৰ কৰা? অনলাইনত?
অ মোৰ কব গলে অ অফলাইনতকে বেছি অনলাইনে তোমাৰ বজাৰ কৰাটো দেখা মানে বজাৰ কৰো। মোৰ অনলাইন বজাৰে বেছি ভাগ হয়। অফলাইন মই বহুত কমকে কৰো আৰু যেতিয়া কৰো অলপ বেছিকে কৰোঁ। কৰো আহ বাকী তুমি তোমাৰ অনুভৱটো অলপ কোৱা?
মই বেছিভাগ ক'ব গলে অফলাইনে, অফলাইনটোতকে বেছি অনলাইনে কৰা হয়। কাৰণ মানে মই এতিয়া নিজৰ যি লগতীয়া বস্তু থাকে মই বেছি ভাগ, ক'ব গ'লে অ, অফলাইনে অফলাইনটোকে বেছি অনলাইনে কৰা হয়। কাৰণ মানে মই ঘৰৰ এতিয়া নিজৰ যি লাগতীয়াল বস্তু থাকে। সেই টো মানে মোৰ দেউতাই দেউতাই আনে তে মই টো আকৌ নিজে বজাৰ কৰিব লগা প্ৰয়োজন নহয় বাকী এনে ঘৰৰ কিছুমান থাকিলে ন আমাৰ লাইক মোৰ দেউতাই মানে মোক কয় মানে ইয়াৰে পৰা এম এ কি কয়, অনলাইন এপৰ পৰা অৰ্ডাৰ দিয়া তেতিয়া হ'লে মই সেইটো মানে অনলাইনতে মানে বেছিভাগ মানে বজাৰ কৰা হয়। আৰু অনলাইনত মই কৰা আৰু কাৰণ থাকে কাৰণ আমাৰ বহুত এই কামো থাকে আৰু কাকো ইমান মই চিনিও নাপাওঁ। ইমান ভাল দোকান বোৰ সেইটো কাৰণে মই অনলাইনতে বেছি ভাগ বিশ্বাসটো আছে। সেই টো কাৰণে মোৰ অনলাইনে কৰা যায়। বাকী মই সেই টোয়ে সুধিব বিচাৰিছোঁ।। আৰু তুমি কি।। সুধিব আছে যদি সুধিব পাৰা।
অ মোৰ এটা কুৱেশন এটা আছিল তোমালৈ?
অহ
অ এ তুমি তুমি শ্বপিং কৰি তোমাৰ মনটো ভাল লাগে নে?
অ অ মোৰ ভাল লাগে কাৰণ মানে এ যেতিয়া এতিয়া ভাবা কি মই ঘৰৰে কিবা সামগ্ৰী মানে কিবা বস্তু কিনিলে এনেই ঘৰ এটা সহায় কৰি দিয়া আন এটা মানে মনত লাগে যে মনটো মানে এটা আনন্দ লাগে কি মা মানে মা দেউতাহতেঁতো জানাই কামত ব্যস্ত হৈ থাকে। তেতিয়াহ'লে যেতিয়া মইতো সহায় কৰিব পাৰো মনৰ এটা মানে।। নিজৰ এটা মানে ভাল লাগে কি অ মই সহায় এ, নিজৰ এটা মানে ভাল লাগে কি অ মই সহায় কৰিব পাৰিছো। এতিয়া ঘৰৰে বজাৰ হয় পেকেটয়া বস্তুে হওঁক বাকি নিজৰ বস্তু কিনিব গ'লেও ভাল লাগে কি মই মানে নিজে মানে।। সক্ষম হৈছো নিজে বজাৰ কৰা সেইটো কাৰণে মই বজাৰ কৰি মই ভাল পাওঁ এনে। তুমি এনে বজাৰ কৰি ভাল পোৱা নে?
হয় হয় মই বজাৰ কৰি বহুত ভাল পাওঁ আৰু বজাৰ কৰিলে মোৰ কিবা হেপ্পী্ হেপ্পী্ ফিল হৈ থাকে। তাৰ কাৰণ গম নাপাওঁ কিন্তু আগৰ পৰা সৰুৰে পৰা নতুন বস্তু দেখিলে বা নতুন বস্তু কিনিলে মনতটো উৎসাহিত হৈ থাকে আৰু ভাল লাগে।